কি কৰি আছানো? এয়া মই পঢ়ি আছিলোঁ ৰ'বা। তুমি?
হয়, পঢ়ি আছিলা! মই এনেই আছিলোঁ ৰ'বা। ভাতটো বনাই ল'লো। এতিয়া এনেই আছোঁ ৰ'বা অলপ, ৰেষ্ট লৈ আছোঁ। তাৰে পাছতে ভাত
অ, অ' আজি কি বনাও বুলি ভাবিছা?
হয়, মাছে বনালোঁ ৰ'বা, মাছ বনালোঁ আৰু এ, ছালাদ আছে। উম, তিয়হ চিয়হ কাটি থৈছোঁ, এইটোৱে মাছ ভাত। এ, আমাৰ ৰুটি মা খাম বুলি কৈছে, ৰুটি বনাম ৰুটি বনোৱা হ'ল। মানে ভাত বোৰ হৈয়ে গ'ল আৰু এতিয়া, খাবলে।
আচ্ছা।
ঠিক আছে দিয়া অলপ মানে আজি গছ-গছনিৰ ওপৰত কথা পাতো দিয়া হ'ব? অ', তুমি কি গছ ভাল পোৱা লগাই?
মোৰ লগাই বুলি ক'লেতো মই সকলো ধৰণেৰে গছ ভাল পাওঁ। কিন্তু বেছিকে ফুলৰ গছবোৰ ভাল লাগে আৰু বেছি ভাল লাগে।
দেখিবলৈও ধুনীয়া লাগে। তাৰপিছত গোটেই ঘৰ টো দেখিবলে ধুনীয়া হয়। বাগিচাখন দেখিবলে ধুনীয়া হয়। মনটোও ভাল লাগে আৰু সেই তেতিয়া তেনেকে দেখি কিনে।
হয়, ঠিকে ক'লা তুমি।
আৰু ডাঙৰ, ডাঙৰ গছবোৰটো আছে সেইবোৰ
হয়, হয় এনেই তুমি গছ গছনি লগাই পাইছানে? কি কি গছ? গছ কি কি গছ গছনি লগাইছা তুমি?
মই এনে বেছি লগোৱা নাই যেনেকুৱা মই লগোৱাৰ ভিতৰত ক'বলে গ'লেটো মই আম গছ লগাইছিলোঁ। আমৰ পুলি। এল'ভেৰা লগাইছো আৰু ফুলৰ গছ কেইটামান লগাইছিলোঁ। তেনেকেই মই বেছিভাগ লগোৱা নাই তেনে কে, মোৰ ঘৰত বেছিভাগ ফুলৰ গছ মানে নাৰ্জী ফুল আছিলে, জবা ফুল আছিলে। আৰু এটা বগা ৰঙৰ ফুল আছিলে, মই নাম টো পাহৰিলোঁ মানে কি নাম আছিলে। সেইটো মানে মোক আইতাই দিছিলে। আৰু এনেই বেছিভাগ গছ আমাৰ ঘৰত আইতাই লগাইছে। আমি ইমান লগোৱা হোৱা নাই, মোৰ আইতাই মানে বহুত ভাল পাইছিলে লগাই কিনে। মই মানে তেখেতৰ পৰাই তেনেকে হেই‌ লগোৱাটো শিকিছোঁ আৰু সেয়া আৰু মোৰো ইণ্টাৰেষ্টটো তেনেকে আইতাৰ পৰাই আহিছে আৰু
হয় গছ গছনি লগাবই লাগে হয় নে নহয়।
হয়। তুমি তুমি কি কি ভাল পোৱা এনে?
হয়। মইয়ো গছ গছনিবোৰ বহুত ধৰণৰ গছনি যেনেকুৱাকে অ' মানে তুমি ক'লা নে জবা ফুলৰ গছ, নাৰ্জী ফুলৰ গছ আৰু কপ মানে এনে মই পদুম ফুলৰ গছটো লগোৱা নাই, মানে লগাই বৰ ভাল লাগে আৰু বহুতক দেখা পাওঁ আৰু, আৰু পদুম ফুলৰ গছটোতো এনে নহয়ে ন। মানে এনেকুৱাটো নহয়, বৰ ভাল লাগে জাগাখিনিতো বে বহুত ভাল ডাঙৰ জাগা লাগিব। যেনেকে নদীখনত। হয়। নদী চদী এনেকুৱাটো জাগাত নহয়। কিন্তু বহুত ভাল লাগে দেখি কেনে হয়নে নহয়?
সেইটো হয়।
হয়। এনে গোলাপ ফুলৰ গছবোৰো লগাইছিলোঁ। গোলাপ ফুলৰ গছ মানে নহয়েই মানে বেছিভাগ অ' লগাও কিন্তু মানে অ', ফুলবোৰ মানে ভালদৰে নকৰে, যেনেকুৱাকে আমি বজাৰত দেখি পাওঁ ন, কিমান ধুনীয়াকে হয়। সেনে তাকেটো নহয় মানে আৰু মানে ফুল গছ গছনি লগোৱাতো বহুত ভালে হয়, যেনেকুৱা কে এতিয়া মানি প্লাণ্টবোৰ। হয়, স্নেক প্লাণ্ট হয় মানে এনেবোৰ লগালে বেছি ভাল হয়। মানে অক্সিজেন টো বেছি পোৱা যায় আৰু এইবোৰ গছ-গছনি পৰা হয় নে নহয় আৰু তুমি যি কলা নাৰ্জী ফুল নাৰ্জী ফুলৰ পৰা বহুত ধৰণে মানে জুচ বনাব পাৰি আৰু মানে বহুত মানে জুচো বনাই কেনে খাব পাৰি তাক আৰু মানে কিবা যেনেকুৱা ভাততো দি কেনে মানে কালাৰ ভোট কৰিবও পাৰি, যেনে তুমি কিবা বনোৱা সেইটো সময়ত কালাৰ ভোট যদি তোমাৰ লাগে সেইটোৱে কৰো নেচৰেল। ফুড বন হৈ যাব পাৰিব ন, বহুত ভাল লাগে এইবোৰ নাৰ্জী ফুলৰ পা আৰু জবা। ফুলৰ পাতো তুমি যদি মাথাত যদি বতি কেনে লগোৱা মানে মই মাথাত লগালেও বহুত মানে যেনে গৰম থাকে মাথাটো আমাৰ ৰ'দৰ পৰা আহিলে হেইটো হ'লে মাথাটো গৰম হৈ থাকে। তে সেইটো কাৰণে মানে নাৰ্জী ফুলৰ পাত, মানে জবা ফুলৰ পাত, জবা ফুলৰ ফুলটো লৈকে মাথাত বতি কেনে লগাই দিবা বৰ ভাল লাগিব।
সেইটো হয়, মই এনেই লগাই পাইছোঁ। মইটো মানে মোৰ চুলিখিনি ভাল কৰিবৰ কাৰণে লগাওঁ তেনেকে এনেই মূৰটোও ঠাণ্ডা পৰে কিন্তু মই বেছিভাগ সময় চুলিৰ কাৰণে লগাওঁ। চুলিটো তোমাৰ ধুনীয়া পুৰা পিছল পুৰা চাইন কৰাই নহয় লগোৱাৰ
হয়, হয় ঠিকে ক'লা তুমি, এইটো জবা ফুলৰ পাত বোৰ লগাই বৰ ভাল হয় নে জেতুকা পাতৰ লগালে ভাল হয়, মানে নিজৰ আমাৰ গাৰ কাৰণে বহুত ভাল হয় এইবোৰ। আৰু তুমি মানে কো পো কোনটো গছ মানে বেছি মানে আমাক অক্সিজেনটো বেছিকে দিয়ে।
দিয়ে ক'ব পাৰিব নে? চোৱা এনে ক'বলে গ'লেটো সকলো গছেই দিয়ে। কিন্তু আচলতে তোমাৰ চবতকৈ বেছি অক্সিজেন যদি দিয়ে তোমাৰ শেলাই গছৰ পৰা পোৱা যায়, সকলোতকৈ বেছি। আৰু তোমাৰ আমাৰ গোটেই পৃথিৱীখনৰ যিমান অক্সিজেন আছে। তাৰ নাইণ্টি ফাইভ পাৰ্চেণ্ট অক্সিজেনে আমি সাগৰত যে শেলাই গছবোৰ আছে তাৰ পৰা পাওঁ। কিন্তু বহুতে মানুহে ভাবে যে আমি মাটিত থকা গছবোৰৰ পৰাই পাওঁ কিন্তু নহয় তেনেকুৱা। আচলতে তোমাৰ সাগৰত যিবোৰ শেলাই গছ থাকে তাৰে পৰা আমাৰ গোটেই পৃথিৱীখনৰ নাইণ্টি ফাইভ পাৰ্চেণ্ট অক্সিজেন তাৰে পৰা আহে।
হয়, হয় তুমি ঠিকে ক'লা আৰু মানে ব ব পিপৰ পিপল গছৰ পৰাও পোৱা যায়।
উম পোৱা যায় সেইবোৰ গছৰ পৰাও পোৱা যায়।
হয়, এইবোৰ গছৰ পৰাও বো আৰু ইমানো যদি তুমি আ পিপল গছৰ পৰাও বোৰ বহুত ব বহুত বহুত। কে অক্সিজেন পোৱা যায়।
পোৱা যায় আৰু বেছিভাগ মানুহ মৃত্যু গছৰ ওচৰতো নাথাকে যিহেতু আমাক অক্সিজ
ততে ল'ব লাগে হয় নে নহয় বেছিকেটো লোৱা টো বৰ বেয়া সেইটো কাৰণে গছবোৰ মানে আ ডাঙৰ ডাঙৰ গছতটো মানে ঘৰৰ সন্মুখত তো নাথাকাই ন মানেনো স সৰু সৰু গছ পুলি আমি লগোৱা যায়। আৰু সৰু- সৰু গছ পুলিয়ে হয় বেছিভাগ তামোলৰ গছ যোনটো বহুত ডাঙৰ প থাত যেনেকুৱা আছে জেগা খিনি বহুত ডাঙৰ ডাঙৰ জেগা আছে সেইটো কাৰণে অলপ তামোলৰ গছ, কলৰ গছ, এনেকুৱা গছ বোৰ লগাই থাকে মা আমৰ গছ কঁঠালৰ গছ। লবা পাৰি আৰু সমান্ত জেগা সৰুকে জা জাগা হ'লেটো বেছি ভাল গছ পুলি সৰু-সৰু পুলিবোৰে লগোৱা যায় হয়েনে নহয়? আৰু এনেকুৱা দা ডাঙৰ-ডাঙৰ গছ- লগোৱাবোৰ ভাল। কিন্তু আজিকালি মানুহ বোৰ তো গছ গছনিবোৰ কাটি কেনে-
যেনে ঘৰ বনাই আছে আ গছ গছনি বোৰ লাগিব দিয়া-
সেইটো কাৰণে আমাৰ মানে বহুতৰ কাৰণে বেয়া হয়, অক্সিজেনৰ কাৰণে বহুতৰ প্ৰব্লেম হৈ যায় মানে যিটো গছ- থাকিলে ইমান তুমি কৰা নাজ- বহুত চেই গোটেই গছ বোৰে আমাক অক্সিজেন দিয়া হয় নে নহয়? তুমি যদি গছে যদি কাট- টি থবা মানে বহুতে গছ গছনি যদি কাটে - সেইটো কাৰণে আমাৰ কাৰণেতো বেয়া হয় নে, শৰীৰৰ কাৰণেতো বেয়া হয় যিহেতু আমি অক্সিজেন নাপাওঁ। তে আজি- কালি মানুহবোৰে এনেকে কিয় কৰে মানে বেয়া হয় নে নহয় কোৱাচোন?
বহুত বেয়া হয় কিন্তু মানুহবোৰে বুজি নাপায়। সিহঁতে নিজৰ- চখৰ কাৰণে গছ গছনিবোৰ কাটে। কিন্তু সিহঁতে এইটো বস্তু- পাহৰি যায় যে গছ গছনি আছে কাৰণেই আমি আছো। সিহঁতৰ পৰাই আমি অক্সিজেনখিনি পাওঁ। এতিয়া যদি গছ গছনিয়ে নাথাকে, আমি অক্সিজেন কেনেকে পাম, কৰ পৰা পাম! সেইটো কথা মানুহখিনিয়ে মানে মানুহে বুজিয়ে নাপায়। কিন্তু তুমি - কিন্তু তুমি যদি চোৱা, এতিয়া জীৱ জন্তুৰ ক্ষেত্ৰত যদি চোৱা- সিহঁতে কিন্তু জানে যে কোনটো গছ আমাৰ কাৰণে দৰকাৰী, কোনটো অদৰকাৰী। সিহঁতে দৰকাৰী গছ এটা কেতিয়াও বিনা কাৰণত নষ্ট নকৰে। সিহঁতে সদায় ভালদৰে ৰাখে। কিন্তু আমাৰ মানুহে তোমাৰ- জানি কিনেও, জানিকিনেও কোৱা বা নুবুজিকিনে কোৱা- তোমাৰ গছবোৰ কাটি আছে। কিন্তু অ অৱশেষত এইটো- নিজৰ ক্ষতিয়ে কৰি আছে মানুহে, বেলেগৰতো ক্ষতি কৰা নাই।
হয়, গছ গছনিবোৰৰ পৰা আমিতো বহুত ধৰণৰ বস্তু বোৰ পাওঁ হয়নে, নহয়? যেনেকুৱা আমি এটা হ'ল যেনেকুৱা আমি অক্সিজেন তুমিও কলা হয়নে, নহয়? এতিয়াতো মানে বহুতে, বহুতো ফাৰ্ণিচাৰ বোৰ বনোৱা যায়। যেনেকুৱাকে হয়, বিচনা হল, মানে বিচনা- চেয়াৰ, টেবুল, আলনাবোৰ এই বহুত ধৰণৰ বস্তু আমি গছ গছনিৰ পৰাই পাওঁ। মানুহ যিহেতু গছ গছনি কাট- কাটে, বহুতে মানে ঘৰ বনাব কাৰণে কাটে আৰু বহুতে মানে এটা এইটো নহয় যে মানে গছ গছনি- কাটা এটা- ঠাই আছে। যেনেকে তুমি চোৱা এতিয়া তোমাৰ ঘৰৰ সন্মুখত তুমি গছ লগালা, সেইটো গছ তুমি কাট- কিবা সেইটো তোমাৰ কাৰণে বেয়া হয় নে নহয়, আ যোনবোৰক ঘৰৰ সন্মুখ- গছবোৰ থাকে সেইবোৰ কাটিব নালাগে আৰু এনেকুৱা ঠাই হয়- যোনটো ঠাইত গছ গছনি বহুত ডাঙৰ ডাঙৰ গছ থাকে। যি যোনবোৰ গছৰ পৰা আমি বহুত ধৰণৰ বস্তু বনাব পাৰি, পৰা যায়। সেইবোৰ মানুহবোৰ কাটে। তে কাটাৰ পাছত এইটো বোৰ কাটি কেনে- ত' বিচনা বোৰ বনোৱা যায় আৰু বিচনা যদি নাথাকিলে আমাৰ কাৰণে বেয়া, হয়নে নহয়? বহুতে ভালৰ কাৰণে কাটে, বহুতে বেয়া- বেয়া কাৰণে বেয়া কাৰণে যেনেকা ঘৰ বনালা। মানে ঘৰ বনোৱাাত বেছি বেয়া যিহেতু মানে- ঘৰটো বনাব লাগে, কিন্তু ইমান ডাঙৰ ডাঙৰ গছ গছনি- এনেকুৱা কাটিব নালাগে, যিহেতু জীৱ জন্তুৰ কাৰণেও বেয়া হয়। যিহেতু সিহঁতে থাকিব কাৰণে- ঠাই নাপায়। সিহঁতেতো জংঘলৰ মাজতে থাকা যায় হয় নে নহয়। তে জংঘলৰ পৰা মানে সিহঁত- মানুহবোৰ মানে গছ গছনি কাটি চাটি কেনে ঘৰ বনোৱা যায়। আজিকালি বহুতে পাহাৰে- পাহাৰে ঘৰ বনোৱা গৈছে। সেইটো বোৰ বেয়া হয় নে নহয়? পাহাৰৰ ওপৰত যদি ঘৰ বনাই দিবা। তে মানে জীৱ জন্তু বোৰ ক'ত থাকিব, সিহঁতৰ ঠায়ে সেইটো। হয় নে নহয়? সিহঁতৰ কাৰণেও বহুত বেয়া হয়। অঁ, আৰু আমাৰ যেনেকুৱা আমি, আমাৰ- আমাৰ কাৰণেও বেয়া হয় আৰু বহুতেই মানে কাটে, বহুতে ভালৰ কাৰণে কাটে মই ক'লো নহয়। যেনে - বাকী বিচনা বনাবৰ কাৰণে। বিচনাতটো আমাক লাগিবই, এনেকুৱা এটা ঠাই হৈ যায়, যোনটো ঠাইত মানে গছ গছনিয়ে লগোৱা যায়। তে সেইটো ঠাইত পুৰা কাটিব পাৰি আৰু যেনে তোমাৰ ভাবি লোৱা তোমাৰ ঘৰৰ- সন্মুখৰ পৰা তোমাৰ গছ গছনি কাটা যায়, সেইটোতো বেয়া হয় নে নহয় কোৱা?
উম, হয় হয়। আচলতে তুমি ঠিকেই কৈছা আৰু কথাটো কি জানা, আমি- গছ গছনি চোৱা, কিছুমান সময়ত কাটিব লাগিব। কিন্তু কথাটো কি? তুমি গছটো কাটা কিন্তু ভৱিষ্যতৰ কথা ভাবি কিনে কাটা! তুমি যদি এটা গছ কা- টিছা আন এটা জেগাত গছৰ পুলি এটা ৰোৱা। যাতে ভৱিষ্যতে আমাৰ গছৰ - উম! সেইটোয়ে? এনেকুৱা হ'ব নালাগে যে ভৱিষ্যতে- কাটোতে কাটোতে আমাৰ নিজৰ- ইচ্ছাবোৰ পূৰণ কৰোঁতে কৰোঁতে গছেই নোহোৱা হৈ যাব নালাগে।
হয়, হয়। ঠিকে কৈছা তুমি। ঠিক আছে দিয়া, বৰ ভাল লাগিলে তোমাল লগত কথা পাতি কিনে।
আ মোৰো তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া, ঠিক আছে দিয়া।